অ।
অ কি কৰিছা?
এ আছো দিয়া তুমি কি কৰি আছা।
এই ম‌উ আচদিয়া। ভাত বনাইছা।
অ এ বনাবলৈ যা যোগা চলাই আছো আও।
অ কি বনাবা অ নাই নাই বনোৱাই নাই এই মা বনাবহে। অ।
এ ভেবেলী নৰসিংহ দি পেলা মাছ।
অ ভাল দিয়া গৰমত তেনেকে খাব লাগে হয়নে অ।
এ।
ঠাণ্ডা পৰি থাকে হয় হয় উম।
এ গোটেই ধৰি লওক ঘৰৰ নৰসিংহ ঘৰৰ ভেবেলী। তাৰ পিছত মান ধনিয়া সেনেকে দি পেলাই খুব অ অ।
মিলাই কৰি খালে নকৰে উম চোৱাচোন আমাৰ এতিয়া। অসমীয়া থলুৱা খাদ্যবোৰ কিমান উপকাৰী ন চব গোটেই কেইটা হে। সি মানে এটা এটা বেমাৰ মানে বেমাৰ। ভাল হয় ধৰা হয়নে গোটেইকেইটা খাদ্যৰে থলুৱা খাদ্যবোৰ আমাৰ যোনবিলাক। অসমীয়া।
হয় আমাৰ অসমীয়া খাদ্যৰ পৰা একো তাৰমানে। বেমাৰ হৈয়ে চাব গ'লে।
নহয়। হয় ইমান মানে তেল তোল নাই মা মছলা। চলা নাই হয়নে হয়। হয়।
আকৌ তাকো সেইবোৰ নাখাই পেলাই হয় বাও।
হয় হয়।
তুমি কি বনাবা।
উম আকৌ এনেকে ধৰা এতিয়া মাছ। এতিয়া মায়ে বনাব যাবহে বাৰু যোৱা নাই। কি বনাই তাকে। মানে দেউতাই ৰাতিপুৱাতে মানে হেৰি আনিছিলে তোমাৰ ই মোৱা মাছ যে সৰু সৰু। সেয়া মাছ -মাছ যে সেই হালধি পাতত দিছিলে, সেনেকে খায়ো বৰ বহত ধুনীয়া লাগে। ন হালধি পাততে যে আদা, নহৰু, জলকীয়া চব দি পেলাই যে অ গৰমত কিন্তু সেয়াতকে উত্তম আহাৰ নাই আও।
নাই নাই।
অ, আকৌ কিছুমানে কিবা তৰা পাত নে কি তৰা নে কি সেনেকুৱা পাতত তাটো দি খাই ন।
অ মই খোৱা নাই বাও।
তৰা পাত। নেকি অ ম‌উ কিন্তু দেখা নাই পাতটো হয়।
তো বহুত কঠিন আছিলে জৰ চৰ কাৰণে ভাল। তৰা পাতো অ সেইকাৰণে খোৱা যায়।
হয় আকৌ কলপাততো দিয়ে যে কলপাত।
অ সলতোন চবতে ই খায় অ। কলপতিয়া পিঠা কঠালৰ পিঠা হেৰি পিঠা।
অ হয় হয় হয়। এতিয়া ধৰা উম হেৰি। ভাতো খাই ভাল লাগে অ অ আজিকালি এইবিলাক যে দিছপাত ওলাইছে এইবিলাক। কেমিকেল যুক্ত এইবিলাক বেয়াহে ন। তুমি চাবাচোন কেতিয়াবা তুমি কলপাতৰ ভাতকেইটা খাবা দুগহা বেছি হে যায়। অহ
অ'
াৰে প্ৰথম গলপাত হয় তেওঁ কাৰণে ভাল।
পেটৰ কাৰণেও ভাল, নকৰে নকৰে অ মোৰ মাজত তে নিউজ এটা পাইছিলোঁ, এই মানুহ এজনী মানে এনেকে ভুচ খাইছিলে এনেকে দিজ পাতত বোলে। তাৰপা টিটিকি- টিটিকি পালে মানে, কিবা টিটিকি পাইছে নে অ।
পাইছোঁ।
পাইছে বুলি কৈছে বোলে অ। সেই তাৰপৰা বোলেকে জ্বৰ উঠিলে অ। জ্বৰ উঠিলে বোলে পেটৰ বিষ হ'ল চোৱাচোন। আমাৰ এতিয়া কলপাতত খালে কিমান ভাল হয়নে?
অ, সেই সোপা বন্ধ কৰি দিব লাগে পাৰিলে হয়। এ থলুৱা পাতত শোৱাই ভাল কচু পাতত শোৱাই ভাল সে কিটা সে পাতত খোৱাতকৈ। কিনা পাতত সোৱাদ কৰা কচুপাতত খোৱা হয়।
হয় হয়। এয়া আমি কলপাতত ন আমাৰ এতিয়া কিবা এটা সকাম পাতিলো, আমাক কলপাতখন লাগিবই হয়নে? প্ৰসাদ কেইটাৰ কাৰণেও কলপাতখনতে আমি ধুনীয়াকে দিওঁ ভোজ হ'লেও আমি কলপাতত
কলপাততে কলপাতটো মানে ভালেই আৰু।
অ কলপাত চোৱাচোন কিমান উপকাৰী, কলগছজোপাই উপকাৰী হয়নে? হয়, অ জুনাটো বৰ ধুনীয়াকে হয়। ঘোল খোৱা যায় দালি
অ।
মানে
হয় সেইফালে ঠাণ্ডা ভাৱতো আহে যে কলৰ। সেইকাৰণে এতিয়া প্লাষ্টিকৰ বাতি এটাত গৰমৰ বস্তু দি দিলে কেনেকুৱা এটা হেৰি মেডিচিন ওলাই। আহে ন কিমান দেহৰ কাৰণে বেয়া গোন্ধ এটা আহে হয়। সকলৰ দুনাত দিলে জানো কিবা হয় একো অসুবিধাই নাই কিন্তু আমি আৰু সহজটোহে চাম আৰু।
অ আৰু এটা আৰু এটা কথা অ প্লাষ্টিক টো আমি বৰ্জন কৰিবও লাগে। কাৰণ কি জানে আমি এতিয়া অ এতিয়া তুমি চাবাচোন ডি পাতবিলাক তুমি পুটিয়েই থোৱা লাগিলে, সেইবিলাক জহি খহি নাযায় কিন্তু সেই প্লাষ্টিকটোৰ ওপৰত প্লাষ্টিকটো থাকিয়ে যায়, কাৰণ তুমি কলপাতটোত খোৱা তুমি পেলাই দিয়া ধুনীয়াকে নাইকিয়া হয় শুকাই নাইকিয়া হৈ যায় হয়নে? অ। নাইকিয়া হৈ যায় চোৱাচোন, এইবিলাক এতে মানুহে কি কৰি আছে হয়নে এইবিলাক প্লাষ্টিকবিলাক বৰ্জন কৰিব লাগে, নিজৰ ঘৰৰে এইবিলাক পাত
উম, চৰকাৰে ৱিন হেৰি কৰাতকৈ এই সোপাহে আচলতে প্ৰথম কৰিব ব লাগে, সম বস্তুখিনি যদি উঠাই নিয়ে বহুত উন্নতি হব সেই হ'ব হলে।
হয় হয় হয়, এতিয়া কলগছৰ চোৱাচোন কিমান উপক উপকাৰী হয়নে কলগছৰ তোমাৰ এ ফলটো খাওঁ আমি হয়নে? ফলটো খাই এতিয়া কলগছটো খালো আমি, কলগছৰ আমি হেৰিটো খালোঁ গা- গছডালো খাওঁ হয়নে কলৰ যোন টো পচলা আমি খাওঁ। সেইটো খাওঁ আকৌ, অ তাৰ পৰা আকৌ পাতটো খাওঁ। পাতত দিয়াচোন আমি ভাত চাতে খাওঁ হয়েনে, তাৰাপা আকৌ আমি কলগছ -কলগছৰ ফলটো আমি আমিতো ফল খাওঁৱে কলগছ কলটোতো খাওঁৱেই, খাই লৈ পেলাই আকৌ কি অ বাক কিটো আমি আক খাৰ খাৰলে থৈ দিওঁ হয়নে? অহ আমি পুৰি পেলাই যোনটো খাৰ বনাও, ছাইটো দি পেলাই হয়। নাই চোৱাচোন, চব ফালে আমি মানে চব হেৰি কৰে আৰু এটা কথা বোলে কিছুমানৰ বোলে এপেণ্ডিকছ নে কি হলে বোলে পেচাব বা পেছাব জ্বলা পোৰা হ'লে। এই বোলে কলগছৰ বোলে অকনমান এনেকে ফুটা কৰি পেলাই বোলে পাইপ এডাল সোমোৱাই থয়, সেই পা
অ পানীৰ খিনি বোলে ভাল ভাল হয়, অ। শুনিছো মই দেই কিন্তু খাই পোৱা নাই, এ ভাল হয় বুলি শুনিছো, অ অ
লেব পাথৰ চাথৰ হলেও বোলে নাইকিয়া হৈছে।
ভাল হৈ যায় অ অ। হয় পানী এটা যে গছডালৰ ভিতৰ বা গা গছডালে এৰি দিয়া পানীতটো ভাল হয়।
খাব লাগে বোলে ৰাতিপুৱা খালী পেটতে তেনেকুৱাত খাব লাগে। খাব লাগে অ এতিয়া আমি যে কলগছৰ খা খাৱনীটো যে খাও, বহুত ভাল কিন্তু শৰীৰৰ কাৰণে হয়নে? উম অও
মানে হয় মাটিত
অহ
পোৱালীৰ লগত সাৰ অলপ বিবান ন যিহনো বনো সাৰ মানে
অ খাওঁ খাওঁ। অ আমি খাৰ খোৱা অসমীয়া আকৌ, সেইটো এতিয়া চোৱাচোন হেৰি কখন বনালা তোমাৰ এইয়া ৰঙালাও আগটো যে ৰ ৰঙলা আগৰ তুমি চব হেৰি অক আনলা ৰ ৰঙলা আগ কেইটামান তাতে কঁঠাল গুটি কেইটামান দিলা হয়নে, তাতে আকৌ যদি খাৰ অকণ দি দিয়া কি ধুনীয়াকে জহি খহি যায় বস্তুতটো হয়নে টেষ্টেতে বেলেগ হৈ যায়, উম। আকৌ জ্বৰ উঠি থাকিলেও জ্বৰ উঠি থাকিলেও চাবাচোন এই শাউনি দ পেলাই ভাত কে ভাত কেইটামান ভাজি পেলাই খাবাচোন, অ জলকীয়া সৰহকে দি পেলাই এনেকে পিয়াজ চিয়াছ দি নহৰু চহওঁ দি ছাউনী ভাত কেইটামান দি পেলাই খাই দিলে একেই চৰ্দি তৰ্দি
নাইকিয়া হৈ যায় অ পেটৰ মানে বীজাণুও নাইকিয়া কৰে কলৰ সাৰটোৱে যে। সেখানে এণ্টিবায়টিক অ এণ্টিবায়টিকৰ কাম কৰা নিচিনা কৰে। মানে সাৰটোৱে অ বস্তুতটো তাৰমানে কোমলাই পেলাই। হয় সেইটো কুথা
পেলাই হয় হয়। সেইটোয়ে আকৌ এতিয়া আমি এতিয়া গৰম দিন আহিছে ন আমিতো এতিয়া হেৰি খাওঁ পা পইতা ভাত খাও, আমি পানী দিয়া ভাতটো, ৰাতিয়ে যে পানী দি পেলাই থৈ দিওঁ হয়নে, সে তাৰ লগতে তুমি বেহুৱা অকনমান লোৱা হয়নে? অ বেহুৱা অক অকমান মাহৰ গোৱা অকমান।
অ সাৰ টো ভাত কেইটামান দি পেলাই সাৰ টো খালেও ভাল লাগে। ন জলকীয়া অলপ মোহাই পেলাই, অ
চোৱাচোন বিহুৱাক বনাবলেতো সাৰ দিবয়ে লাগে, হেনে যিটো আমাৰ হেৰি দি সৰিয়হ দি পেলাই চ চনাই যায় একে নাক চাক ন? বেহুৱা খিনিও হয় দিয়া নহৰু দি পেলাই অ সৰিয়হৰ গোন্ধটো আকৌ নহৰু অকনমান সহকে দিব লাগে। খাই ধুনীয়া লাগে কলপাতত অকমান দিন থক হ'ব লাগে ন ৰ'দত শুকুৱাই তেতিয়া বোলে টেষ্টটো বাঢ়ে।
অ এনেই কেইদিনমান অ বেৰিয়াই পেলা কেইদিনমান ধৰিলেে দুই তিনদিন থোৱাৰ পিছত খাই ভাল লাগে আৰু প্ৰথম বনোৱা দিনাখানে অলপ গোন্ধটো সৰিয়হ গোন্ধটো অলপ বেছি বেছিকে লাগি যায় অ দুদিনৰ পিছত খালে মানে খাই ভাল লাগে যিমানে ৰাতিপুৱা মানে অ খাওঁ আৰু গৰম বেছি হ'লে খাওঁ এনেই ৰাতিপুৱা ভাত বনাই হয় তাৰ পিছত থাকিলে অ এ এই আজি খাইছো গৰমৰ কাৰণে
অ অ খাব লাগে বুজিছা নে গাটো গাটোও ভাল লাগি থাকে চবাচোন ঠাণ্ডা লাগি থাকে আৰু কিবা হেৰি ভোক নালাগে বহু সময় লাগে
অ আৰু হেৰিও মানে গৰম ভাতকেইটা খোৱাতকৈ ঠাণ্ডা ভাতকেইটা ভালকে খাবও পাৰো গৰমৰ কাৰণে চাগে
অ আৰু যায়ও কেইটামান তুমি কেইবা বিধো বনাই ল'বা আলু পিটিকা প আদি কৰি একে ধুনীয়া ধুনীয়াকে গোৱা মাছৰ ভাজি কেচা যি আছে থাকিলে তেনেকে লৈ ল'ব লাগে অ কেঁচা বুট পিয়াজ চিয়াজ কাটি কৰি ভোত জলকীয়া আচাৰ তেল চেল এনেকে অকন লৈ লব লাগে বৰ ধুনীয়া লাগে খাই পেলাই আহ এই গৰমৰকেইদিন আহিছে এতিয়া ন মই আকৌ বৰ ভাল পাও
মইও ভাল পাওঁ পানী দিয়া ভাততো মইও ভাল পাওঁ মই ঠাণ্ডা দিন অ ৰাতিয়ে গৰ গৰম ভাততে অলপু কুহুমীয়া হৈ থাকোঁতে দিলে ভাতকেই পিছদিনা ধুনীয়া লাগে তাতে ঘৰৰ চাউলৰ ভাত হ'লে আৰু ক'বই নালাগে
অ বৰ ধুনীয়া হয় তাকে দিয়া ভালে লাগিল দিয়া তোমাৰ লগত কথা পাতি
আহ
অ দিয়া কৰিম দেই আকৌ ফোন অ দিয়া খবৰ খাতি লৈ থাকিম অ যা